হেল্ল'।
হেল্ল'। হেল্ল', অহ শুনিছোঁ।
শুনিছানে, অহ কি কৰি আছা? কি কৰি আছা বোলো, অহ? অহ, চাহ খালা? এই বহি আছোঁ।
অহ, খালো। এই মাত্ৰ খাই উঠি বহিছো।
অহ, অহ চাহ তাহ খাই বুলি বহিছো এতিয়া। হা?
অহ।
হে এনেই বহি আছোঁ আৰু এতিয়া। অহ, চিলাই আছোঁ।
হয়।
আজি ব্লাউজ এটা চিলালোঁ কাটি পেলাই। আকৌ কাপোৰ এযোৰ চিলাবলৈ ৰেডি কৰি লৈছোঁ আৰু।
অহ। মই এনে বহিছো চাহ তাহ খাই, বহি এতিয়া ৰেষ্ট- স্কুলৰ কাম অলপ দিছে যে পৰীক্ষা আছে, এক্সাম আছে, তাকে কুৱেশ্যন অলপ লিখিব- মানে ওলাইছো আৰু।
অঁ।
স্কুলৰ পৰীক্ষা হ'ব যে।
অহ, অহ। কে কেই তাৰিখৰ পৰা হ'ব?
ঊনৈশ তাৰিখৰ পৰা হ'ব। ঊনৈশ তাৰিখৰ পৰা আঠাইছ তাৰিখ লে শেষ হ'ল। ঊনৈছ-
অঁ, অঁ, অঁ। মোৰ ল'ৰাটোৰো হৈ আছে পৰীক্ষা।
অহ।
তাৰ বিছ তাৰিখলৈ।
কেতিয়াৰ পৰা হৈ আছে? অহ।
তাৰ বাৰ তাৰিখৰ পৰাই হৈ আছে।
অ', অ', আমাৰ মানে পিছত দিয়া যে প্ৰাইভেট স্কুলৰ হেৰি আৰু।
অ'।
ঊনৈশ তাৰিখৰ পৰা বাইশ বাইশ তাৰিখলে শেষ হ'ব মানে কুৱেশ্যন খিনি জমা দিব লাগে তাকে লিখিবৰ কাৰণে ওলাইছো।
অ', অ'।
হেল্ল' শুনিছা নে?
কি খবৰ ভাল আৰু।
অ', আছো দিয়ক, আপোনাৰ ভালনে? অ' ভালেই দিয়ক আপো নাৰ ভাল নে অ', ঘৰ সকলোৰে ভাল।
অ', ভালেই।
অ', অ'।
আছো আৰু কাপোৰ কানি এই ব্লাউজ এটা চিলাম বুলি ভাবিছো কিবা তেনেকুৱা কিবা ডি ডিজাইন জানা নেকি?
ডিজাইন মানে ব্লাউজৰ? অ', মোৰ তাত ডিজাইন মানে আছে কাৰটিং অলপ বহি আছে। বহি আছে শিকিবও পাৰিব।
অ'।
হেল্ল'?
অ',
অ', আহিব আহি
অ', আহিলে শিকিব পাৰিব মোৰ তাত আছে কাৰ্তিঙৰ কাৰ্তিঙৰ বহি আছে মোৰ তাত।
শিকিব পাৰিব আহিলেগে।
শিকিব লাগিব মোৰ মানে ভালকে শিকা পাওঁ আৰু।
অ', অ', অ', মোৰ অ', মোৰ এ তাত ডিজাইন আছে। ডিজাইন মানে ল'ব পাৰিব কাৰ্টিংটো নিজে কাটিবও পাৰিব চাই বোলে।
অ', ল'ব লাগিব। গ'লে।